আছোঁ খবৰ কেনে?
মোৰো ভালে চলি আছে, ই মানে ইমান সময় নাপাও এতিয়া ভাবিছোঁ অকণমান সময় পাইছোঁ অকমান চিৰিয়াখানালৈ ফুৰি আহোঁ নেকি যাবা নেকি চিৰিয়াখানালৈ ফুৰিবলৈ, এক লগত প্লেন বনাওঁ তেন্তে।
ফুৰি মই ফুৰি আহিছোঁ তুমি যাব পাৰা কিন্তু। মই ভাল ভাল বস্তু চাই আহিছোঁ তাত।
আচ্ছা তুমি গৈ আহিলা নেকি, ম-মোক নজনালায়েচোন।
হা, মই এইয়া কৈ কেইদিনমান আগতে গৈ আহিছিলোঁ আমাৰ মাহীহঁতে আহিছিল মাহীহঁতৰ লগত গৈ আহিছোঁ।
আচ্ছা, এইটোত কৰ অসমৰটো নে বাহিৰত টো?
নাই অসমতে গৈছিলোঁ অসমত যিটো চিৰিয়াখানা আছে যিটো গুৱাহাটীত আছে।
আচ্ছা তাতে এনেই কি কি চাইছা তুমি তাতে?
তাতেটো বহুত কিবা কিবি চালোঁ মই, বহুত ধৰণৰ জান জীৱ জন্তু চালোঁ। পিছত আৰু চৰাই চিৰিকটি আৰু এতিয়া নতুনকৈ বনাই আছে আগৰ ফালে আকৌ কাম চলি আছে আগৰ ফাল আকৌ বনাই আছে আৰু ডাঙৰ কৰি আছে। আকৌ পিছফালে যিটো পাহাৰ আছে পাহাৰটোকো আৰু ডাঙৰ কৰি আছে যাতে আৰু সেইফালে যাব পাৰে। জীৱ জন্তু আকৌ আৰু আনিব পাৰে। এতিয়া যাব পাৰা গ'লে চাব পাৰিবা বহুত কিবা কিবি।
আচ্ছা তাতে থাকে দৃশ যিটো আছে আৰু দৃশ্যটো একে বহুত মন মনোৰঞ্জন বা বহুত মনোৰম হব ন
অ দৃশ্যটো একদম দৃশ্যটো একদম বহুত ভাল লগা আৰু তাতে গ'লে আৰু বহুত কথা জানিব পাৰিবা শিক্ষা অৰ্জন কৰিব পাৰিবা বহুত আমাৰ যিটো প্ৰাকৃতিক কেনেকুৱা সংৰক্ষণ কৰি আছে সেইবোৰ জানিব পাৰিবা গৱেষণা কেনেকুৱা কৰি আছে তাৰপিছত বহুত ভাল আৰু মনোৰঞ্জন আৰু কেনেকৈ জীৱ জন্তুবোৰ থাকে কি কি মানে কেনেকৈ জীয়াই ৰাখিছে তেওঁলোকসকলক বহুত কথা জানিব পাৰিবা তাতে
চিৰিয়াখানাত যি যিবোৰ জন্তুবিলাক আছে ন
উম
তেখেতক খাবলৈ কি দিয়েনো তুমি দেখিছা নেকি
প্ৰতিটো জন্তুৰ বাবে বাবে বেলেগ বেলেগ খোৱা থাকে আৰু তেখেতসকলক খোৱা খাদ্য বোৰ যেনে বাঘ যেনে বাঘ সিংহ ক গ ছাগলী মাংস দিয়ে পিছত হাতী কি দিয়ে হাতীকটো আৰু কলগছ লাগে কলগছ দিয়ে বাঁহ দিয়ে ঘাঁ দিয়ে ফল মূল খায় পিছত বান্দৰবোৰেতো আৰু গছৰ গছে গছে পৰি থাকে তেখেতসকতক ফল বাদাম কীট পতংগ আদিও এনেবোৰে দি থাকে সেই তেওঁ তেওঁলোকসকলৰ যাতে ভিটামিন পায় ভালদৰে খনিজ লবন পায় সেইকাৰণে ভালদৰে সুস্থ থাকে কেনেকুৱা খোৱা দিয়া হয় তেওঁলোকৰ বাহিৰা খোৱা দিয়া নহয়ে একদম
আৰু মই সুধিছিলোঁ
অ
কি ক'লা তুমি
খাদ্যবোৰকো এনেই দিনটোত মানে ভাগ ভাগ কৰি দিয়া হয় তেওঁলোকক ৰাতিপুৱা কিবা দিয়া হয় পিছত দুপৰীয়া ৰাতি এনেকৈ দিয়া হয় যাতে তেওঁলোকে ভালদৰে পুষ্টিকৰ খাদ্যবোৰ পাই ভালদৰে জীয়াই থাকিব পাৰে
তুমি যে বান্দৰৰ কথাটো যদি কৈছিলা তাতে এক প্ৰকাৰটো বান্দৰ নাই বান্দৰ চাগে বহু প্ৰকাৰৰে আছে
অ এক প্ৰকাৰৰ বান্দৰ নাই তাতে বহুত প্ৰকাৰৰ বান্দৰ আছে চাব পাৰিবা বহুত প্ৰকাৰৰ বান্দৰবোৰ বিভিন্ন ধৰণৰ বান্দৰ আছে এই তুমি গলে চাবই পাৰিবা বাহিৰৰ পৰা একদম তেখেতসকলৰ আৱাজ পোৱাই যায় গছে গছে ফুৰি থাকে তেওঁলোকে লগত লৈ ভৰি থাকে ৰাস্তা ৰাস্তাই ফুৰি থাকে
আৰু তাতে চাগে চিৰিয়াখানা যি যিবোৰ লুপ্ত প্ৰায় প্ৰাণীবিলাকেও আছে তাতেও থাগে তাতে চাবলৈ পাৰিম ন লুপ্তৰ পৰা প্ৰাণী যিবিলাক আছে আৰু
অ তেনেকৈ লুপ্তপ্ৰায় এতিয়া হৈ যোৱা নাই কিছুমান কিছুমান প্ৰাণী লুপ্তপ্ৰায় হৈ যায় আছে এনেকুৱা গুৱাহাটী চিৰিয়াখানা যিটো সোণালী বান্দৰ আছে পিছৰ গঁড়ৰ গড়ৰ বংশ বৃদ্ধি হৈছে এতিয়া সেইবোৰ চাব পাৰিবা তাৰপিছত আৰু আৰু বেলেগ একো তেনেকুৱা লুপ্তপ্ৰায় হৈ যোৱা নাই আগতে আগৰ দৰে নাই তেনেকুৱা কিন্তু আকৌ নতুনকৈ আনিব বুলি কৈ আছে তেওঁলোকে
তেওঁলোকে সুৰক্ষিত কৰি আছে অভয়াৰণ্যবোৰ এৰি দি আছে যাতে তেওঁলোকে আকৌ ভাল হ'ব পাৰে বাঢ়িব পাৰে।
টেতচ তেন্তে মই বেছি দেৰিকৈ গ'লে ভাল বস্তুবিলাক চাব পাৰিম আৰু কাৰণ এতিয়ালৈকে চা আনা টো নাই আনিবলৈ টাইমতো লাগিব ন। ত মই যদি মোটামটি এক
আই আনিছে ত কিন্তু মানে যিহেতু এতিয়া বস্তুবোৰ বনাই আছে তাৰ কাৰণে এতিয়া অকমান এৰি দি আছে সিহঁতত। আকৌ যেতিয়া নতুনকৈ গোটেই হৈ যাব কনষ্ট্ৰাকচন তেওঁলোকৰ কমপ্লিট হৈ যাব তেতিয়া আকৌ নতুনকৈ আনিব, তেতিয়াও যাব পাৰা।
অ এতিয়া কিবা কিবি কনষ্ট্ৰাকচন চলি আছে নিকি ইয়াতে?
অ এতিয়ালৈ এতিয়াও কনষ্ট্ৰাকচন চলি আছে তাৰমানে ডাঙৰ কৰি আছে আকৌ আৰু জীৱ জন্তু আনিব যে। তাৰ কাৰণে ডাঙৰ কৰি আছে আগৰ ফালে।
মই এবাৰ বহুত সৰু থাকোতে এবাৰ গৈছিলো। তাৰ পিছত চাগে ককাহঁতৰ লগত গ'লো নেকি। খুৰা হঁতৰ লগত তাৰপিছত আৰু যোৱাই যোৱাই নহল, এতিয়া ভাবি আছো যাম বুলি। তুমি যেতিয়া ক'লা আৰু মোটামুটি চাগে দুই তিনি মাহ পিছতে যাম তেতিয়া আৰু ভাল ভালকে কনষ্ট্ৰাকচন বিলাক কমপ্লিট হব জন্তু বিলাক আনিব ন, তেতিয়া চাবলৈ যুছত আৰু মনোৰঞ্জন হ'ব।
অ তাত তাত গ'লে কিন্তু কিছুমান নিয়ম আছে সেইবোৰ মানি চলিবা দেই। বহুত নিয়ম আছে তাত গলে। বহুত নিয়ম আছে যেনেকুৱা যেনেকুৱা জন্তুক জন্তুবোৰক খাদ নিজ লৈ যোৱা খাদ্য নিদিবা কাৰণ ক'ব নোৱাৰি ন কোনে কেনেকৈ লৈ যায়। কি খাদ্য লৈ যায় আৰু অ চেকিং হয় তোমাক বাহিৰতে বাহিৰতে ৰখাই ফালে তোমাক বস্তুবোৰ থৈ দিব। দেখাব যদি তুমি পানী বটল চানী বটল লৈ গৈছা তেতিয়া তোমাক ল'ব দিব। তাৰপিছত তে তেখেত সকলে যেতিয়া উ তেওঁলোকক বেছি আৰু আ কৰিব নালাগে নিৰ্দিষ্ট বেৰৰ সিপাৰে যাব নালাগে আৰু নহলে আৰু তুমি যদি এফালে গৈ যোৱা তোমাক আৰু টানি লৈ যাব তোমাকে খায় পেলাব।
অ এইটো আৰু ৰাখিছে দূৰৰ পৰা যাতে সক সকলে চাব পাৰে তেনেকুৱা কৰি ভেৰ দি থৈছে বেৰা দি থৈছে ৱাল দিয়া ছে মাজে মাজি দি চাব পাৰি আৰু সিহতক।
তাতে এনে টিকেটৰ হ কিমানকে লয়নো? টিকেটৰ পইচাটো বা টিকেটৰ ভাড়াটো কিমানকে লয়?
টিকেট তোমাৰ যদি, ডাঙৰ মানুহ যোৱা তে এডাল্টৰ কাৰণে চাগে তে ত্ৰিশ টকা আৰু সৰু সৰু ল'ৰা-ছোৱালীৰ কাৰণে দছ বছৰৰ তলত চাগে নালাগে, দহ বছৰৰ ও উপৰত হ'লে চাগে বিছ। আৰু যিবোৰ মানে বিদেশৰ পৰা আহে তেওঁলোকৰ কাৰণে অকমান বেছি। হয় বিদেশ বিদেশীৰ কাৰণে বেছি।
এই যে চিৰিয়াখানাৰ যিবিলাক মানে জন্তুৰ স্বাস্থ্যৰ যত্নটো কেনে বাবে কেনেকুৱা কি লোৱা হয়? কাৰণ, মই বহুত জন্তু জানোৱাৰ এনেকুৱা আগতে চাইছিলো যি মানে প্ৰায় মৰিবই আৰু কিবা যেন, ভাল ধৰে ব্যৱস্থা টো নলয় নেকি শৰীৰ যত্ন লোৱাৰ বাবে, তেখেতৰ।
অঁ! আগতে আছিল তেনেকুৱাই এতিয়া কিন্তু ভাল কৰিছে। এতিয়াতো সকলোৱে নিয়ম মানি চলে তাৰপিছত নিয়মিতভাৱে তেওঁলোকে জন্তুবোৰৰ কি স্বাস্থ্য পৰীক্ষা কৰে, তেওঁলোকৰ টীকাকৰণ কৰে। পিছত যাতে তেওঁলোকৰ ভালদৰে থাকিব পাৰে সেই ভাবে সেইবাবে ভালদৰে খাদ্য দিয়ে, বেলেগ বস্তু নিদিয়ে, তেওঁলোকক বাহিৰা খোৱা নিদিয়ে। সম্পূৰ্ণ দেহৰ পৰীক্ষা কৰে তেওঁলোকৰ যাতে ভালদৰে সুস্থ থাকিব পাৰে। কিবা যদি তেওঁলোকৰ বেমাৰ থাকে, তেনেহলে সহজতে তেওঁলোকে যাতে ঠিক হৈ যায়। জৰুৰুকালীন জৰুৰীকালীন ব্যৱস্থা দিয়া থাকে। কাৰোবাৰ কিবা হ'লে লগে-লগে যাতে ঠিক হৈ যায়। এনেকুৱা বহুত কিবা-কিবি থাকে আৰু।
তুমি ক'ব পাৰিবা নেকি? অসমৰ যি ৰাইজ তোমাৰ চিৰিয়াখানা আছে
অঁ!
তাৰ বিশেষত্বটো কি?
বিশেষত্ব বুলি ক'লে অঁ! বিশেষত্ব বুলিব পাৰি যে, উত্তৰ পূৰ্বাঞ্চল আটাইতকৈ ডাঙৰ চিৰিয়াখানা হ'ল তোমাৰ ডা-ডাঙৰ চিৰিয়াখানা গুৱাহাটীৰ যিখন চিৰিয়াখানা আছে। সেইটো মানে গোটেই উত্তৰ উত্তৰ পূৰ্বাঞ্চলৰ সকলোতকৈ ডাঙৰ চিৰিয়াখানা। আৰু ই বহুত ডাঙৰ, বহুত ডাঙৰ কিমান হেক্টৰ হিচাপে মানে ডাঙৰ আৰু।
তাতে এশিঙীয়া গঁড়ৰো আছে। হলৌ বান্দৰ আছে, সোণালী বান্দৰ আছে, ধনেশ পক্ষী আছে। নাহৰ ফুটুকী বাঘ। বহুত প্ৰাণী আছে আৰু তেওঁলোকৰ কাৰণে সংগ্ৰহালয় আছে। তাৰপিছত পাহাৰীয়া পৰিৱেশৰ ব্যৱস্থা কৰিছে, যাতে তেওঁলোকে পাহাৰীয়া ভাৱে তেওঁলোকে এনেকুৱা তেওঁলোকৰ এনেকুৱা এনেকুৱা নালাগে যে বেলেগ জেগাত থোৱা হৈছে তেওঁলোকক এনেকুৱা লাগিব লাগে যে তেওঁলোকৰ পাহাৰত আছে। পাহাৰৰ মাজতে চিৰিয়াখানা বনোৱা হৈছে।
চোৱা আৰু তাতেই টাইম টাইমিংটো কেনেকুৱা নো মানে ৰাতিপুৱা কেইটা বজালৈ? গে-গেটটো খোলা থাকে আৰু তাৰ পিছত ৰাতি কেইটাত বন্ধ কৰে? আৰু নিশা থাকিবলৈ দিয়ে নে নিদিয়ে বা মানুহ বিলাকক? টাইমিংটো ক'ব পাৰিবা নেকি এনেই যদি তুমি গৈছিলা?
থাকিবলৈ নিদিয়ে সাধাৰণতে দিনতহে খোলা থাকে যেনেকুৱা তোমাৰ ৰাতিপুৱা দহটাৰ পৰা সন্ধিয়া এই সন্ধিয়া পাঁচটালৈকে চাৰিটালৈকে খোলা থাকে তাৰ পিছত বন্ধ কৰি দিয়ে। নিশা খোলা নিদিয়ে। কাৰণ নিশা তেওঁলোকে আৰু তেওঁলোকে আৰু উম ঘূমাব লাগে, টোপনি মাৰিব লাগে, কিছুমান জীৱ-জন্তু খোৱা দিব লাগে, তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰিব লাগে। গোটেই চিৰিয়াখানাটো চাফা কৰিব লাগে। সেইকাৰণে নিশা খোলা নিদিয়ে।
আতচ্ছা মই গম পালোঁ।
নাইট চাফাৰীৰ ব্যৱস্থা আছে। কিন্তু গুৱাহাটীৰ, যিখন চিৰিয়াখানা আছে, তাতে নাইট চাফাৰীৰ ব্যৱস্থা নাই।
অ, ঠিকে। তুমি ক'ব পাৰিবা নেকি, চিৰিয়াখানাত যিবিলাক মানে প্ৰয়োজনীয় বস্তু যিবিলাক থাকে ন।
অ।
যিবিলাক বস্তু লৈ যাবলৈ লাগে আমি, কি কি বস্তু? লৈ যাব লাগে ন। তাতে, যাতে আমি প্ৰটেকশ্যনত থাকিব পাৰো আৰু।
তাতে তুমি পানী বটল লৈ যাবা। কাৰণ গৰমত বহুত খোজ কঢ়িব লাগিব, তো পানী বটল লৈ যাবা। তুমি ফল মূল লৈ যাব পাৰা। ফল- মূল তুমি বাই ভিতৰত খোৱাৰ কাৰণে, কিন্তু বেলেগ চিপছ বা প্লাষ্টিকৰ বস্তু লৈ যাব নোৱাৰিবা। এইটো তোমাক লৈ গ'লে বাহিৰতে ৰাখিব লাগিব।
আমি মানে যদি প্লালাষ্টিকৰ কিবা বস্তু যদি লৈ যাওঁ, তেন্তে চাগে আমি আৰু সেইটো আৰু কঢ়িয়াই লৈ আহিব লাগিব ন।
অ, তাত তুমি কঢ়িয়াই লৈ আহিব লাগিব বা তুমি বাহিৰতে খাব লাগিব। ভিতৰত তুমি লৈ যাবও নোৱাৰিবা।
আতচ্ছা, আৰু তুমি কব পাৰিবা নেকি? এই যে তাতে যে, কিবা চাপ বিলাক থাকে ন। চাপ বিলাকৰ প্ৰটেকশ্যনটো কেনেকুৱা বা কিদৰে প্ৰক্টেক কৰি ৰখা হয়। তেখেতক য'ত মানুহক বেলেগ হাৰ্ম নকৰে আৰু।
অ, সাপ বিলাকতো তোমাৰ গ্লাছৰ ভিতৰতে ৰখা হৈছে। যাতে তেওঁলোকে ওলাব নোৱাৰে। আৰু মানুহকো দূৰৰ পৰা চাব দিয়ে। যাতে মানুহবোৰে ভিতৰলৈ সোমাই নাযায়।
ঠিক আছে, মই গম পালো দিয়চোন, তোমাৰ কথাটো শুনিকেনে এনে ভালে লাগিল। চিৰিয়াখানাত যাবলৈ ইচ্ছা মন গৈ আছে, বাত মই তুমি এতি কনষ্ট্ৰাকশন হ'বটো, মই দেৰিকে যাম বুলি ভাবিছো, দুই তিনি মাহ ইয়াত, যোৱাৰ পিছত তোমাক জনাম দিয়া মই, দিয়াচোন।
অ, কিবা সুবিধা পালে মোক জনাবা। মই কৈ দিম কেনেকৈ- কেনেকৈ যাব লাগিব। কি কেনেকৈ টিকট কাটিব লাগিব কৈ দিম। তোমাক।
দিয়া, ঠিক আছে, উম।